হেল্ল' শুনা পাইছে অ, অ, অ, অ। কি কৰি আছে।
এতিয়া মই ঘৰত আছো।
ঘৰতে আছা ন ঠিকে আছে মই মানে কৈছো অ মই মানে আপোনাক কল কৰিলো এই কাৰত মানে কি আজিকালি যে মানুহৰ ইমান বে মাৰ আজাৰ হৈ আছে। আ একদম সৰুৰ পৰা চাবাচোন যে সৰুৰ পৰা মানুহ ডাঙৰ হোৱালৈকে কি আজি মানে ইমান বেমাৰ আজাৰ বৰ্তমান বৰ্তমানতো এনেকুৱা কিযে মানে কব গ'লে মেডিচিনৰ অভাৱ নাই ইমান ডাঙৰ ডাঙৰ বেমাৰ কে বেমাৰ কেঞ্চাৰ বেমাৰৰ নিচিনা বেমাৰৰ কাৰণে মেডিচিন ওলাই পৰিছে তথাপিও মানুহৰ বেমাৰ শেষ হ শেষ নাই। আজিকালি আজিকাল আজিলৈকে ইমান বেমাৰ হৈছে মানুহৰ। পৃথিৱীত মানে ইমান বেমাৰ মানে যিটো ক'ব গলে যিটো মেডিচিন ডক্টৰে চাইনটিচে যে যিটো মেডিচিন ওলাই যিটো বেমাৰৰ কাৰণে ওলায় তাৰ পিছত আৰু এতিয়া বেমাৰ আহি পৰে।
হয়, হয় কাৰণ এটা এটা যিটো কাৰণ যিটো মেডিচিন হয় না প্ৰতিটোৰ এটা টক্সিক হয় এইটোৰ পৰিৰ্তেটো টক্সিক জিনছ হয় ত সেইকাৰণে হয়
এতিয়া পেটৰ পেটৰ বিষৰ আম পেটৰ চাপজ আমাৰ পেটৰ বিষ হ'ল পেটৰ বিষ আমি কিবা এটা তেবলেট খালো তেতিয়া সেই টেবলেটো যেতিয়াই আমি পেটৰ বিষ হয় তেতিয়া সেই তেবলেট টো খাওঁ পেটৰ বিষটো সেইটো বেলেগ এটা মানে সেইটোৰ বেলেগ এটা কু প্ৰভাৱ পৰে ন। প শৰীৰত সেইটো আৰু তম সেইটোে মানুহৰ ইমান বেমাৰ পাতি বৰ্তমান মানে ক'ব গ'লে খালি চ হস্পিতেল বিলাকত খাল বেমাৰ খালী বেমাৰ মোৰতো কেতিয়াবা এনেকুৱা হস্পিটেলত গ'লে মোৰ মথা জাথা য মানুহৰ ইমান বেমাৰে কি হয় ই চৰ ই ম
ৰ কিছুমান মান কিছুমান মানুহৰ এ এইবিলাক এইটো হয় যিটো ৰক্তচাপ আৰু কি কি এই ৰক্তবিলাক দেখি মথা ঘোৰা
মতে এই তুমি মানে কি এ কি কৰিব নোৱাৰিবা কল্পনা কৰিব নোৱাৰিবা মই এইখন হস্পিতলত এদিন আমাৰ মাক লৈ গৈছিলো এই চৰকাৰী হস্পিতালত বভৰে তাতে গৈ ভগৱান মইতো কেতিয়া যোৱাই নাই এনেকুৱা তাতে গৈ এনে এনেকুৱা এটা আন্ধা ৰুম ভাই দুটা দুটা ৰুমত আন্ধা ৰুম দেখা পালো আৰু ড্ক্তৰকজনক মই সোধোঁ নাৰ্ছ অ মানে কি পেচেণ্টটো পেচেণ্ট সেইটো নহয় মানে মানে একদম ডাৰ্কনেচ আন্ধাৰটো একদম মান ক ক দুটা ৰুম দুটা একদম তাতে ভাবো মই আৰু ইয়াতেতো মানুহ কথা পাতি আছে আন্ধাৰে কিয় ৰুমটো আন্ধাৰ কিয় দিনতো আন্ধাৰ মানে লাইট চাইট চলোৱা নাই অ গভৰ্মেণ্ট হস্পিতেেল আন্ধাৰ কিয় উম মানে নহয় মানে কি আপুনি বুজা নাইকি কথাটো সেইটো সেইটো বেমাৰৰ কাৰণে সেইটো ৰুমটোৱেই আন্ধাৰ আন্ধাৰ কৰি ৰাখিব লাগে ৰুমটো তাৰ পিছত ৰুমটো আন্ধাৰ কৰি ৰাখিছে অ সেইটোৱো তাৰপিছত মই মানে এই নাৰ্ছজনৰ লগত মানে ৰ আহা চাই আহা চাই আহ মই কেনেকে মাতি ল'ল তাৰপিছ মই ঠিক আছে চাই আছোঁ বা কিহ'ল বেমাৰৰ কাৰণে তাৰপছত দেখিলোঁ ই ৰাম এটা মানুহক দেখা পালোঁ খালি যিহেতু ৰঙা ৰঙা ৰঙা ৰঙা ৰ ব্লা লা নিচিনা দেহাৰ মানে মখ থ এক একম মানে ক'লা পাৰি একদম বগা চগা পৰিছে মানে তাৰ কি হাতৰ শিৰ ওলাইছো মানে শিৰ ডালতে তাৰ মানে কি সেই যে উম ভেন ভৰাই দি ভেন ফেন দি দিয়াল আছে নহয় সীৰ সেইডালত মানে ইনজেক্যন সোমাই দিছে তাৰপিছত ইফালৰ পৰা চেেলাইন দি আছে মই দেখি একদম মোৰ মানে কেতিয়াও দেখাই নাই একদম দেখি মোৰ মাক চা চাহ ঘূৰাই এনেকুৱা মানে মোৰ প্ৰেছাৰ নাই যদিও মানে এনেকুৱা হৈছে মাথা ঘম তাতে মই ফিট হৈ পৰিম এতিয়া লগে লগে মই ছেকেণ্ডতে বাহিৰত ওলাই গৈছোঁ তাৰপিছত ভাবোঁ পাবা মই কি দেখিলো এইবিলাক কি দেখিলো
কি দেখিলো কি খাব আপুনি সুস্থৰ কাৰণেও কি খাব কোনোতো ভাল নহয় শাক পাচলি কি খাব
তো সেইটোৱ মানে সেইটো এটা বেমাৰৰ কাৰণ তো আৰু কেতিয়াবা আৰু সিদিন মই ট্ৰেইনত আহিল হাতে দেখা পালে এটা সৰুকা এনেকুৱা পাঁচ বছৰীয়া ল'ৰা হ'ব পাঁচ বছৰীয়া ল'ৰা দেখাত ধুনীয়া আছে ল'ৰাটো তাৰ মানে চকুৰ বেমাৰ চকুৰ বেমাৰ তাক মানে এ গ্লাছ লগাই দিছে মাক বাপেক তাৰ আইতা সেই চবৰে ঠিকেই আছে তাৰ সেই বাচ্ছাটোৰ মানে অ চকুৰ বেমাৰ কেনেকে হ'ল তেতিয়া সেইটো মই আচৰিত ভাবো ইমান কম বয়সত তাৰ চকুৰ বেমাৰ আৰু বয়স হলে তাৰ কি হ'ব তই সেইটোৱেই ভাবো মানুহৰ স্বাস্থ বাকী বয়সতো তাৰ পৰি আছে অ'। এতিয়াই তাৰ চকুৰ বেমাৰ তাৰ এতিয়া সেইবিলাক মানে বেমাৰ আজাৰ সেইবিলাক তাক ধৰিবই নালাগে এতিয়া তাক খেলা ধুলাৰ সময় তাৰ- তাৰ আৰু সেইবিলাক নকৰি তাৰ আজি চকুত মানে চছমা লগাব লগাত পৰিছে। এতিয়া তাক ডক্তৰে-ডক্তৰে বোলে ভিজিট কৰিব লাগ কিবা বেয়া সময় আহিছে, তেতিয়া তাৰ সি কেনেকে মানে চাৰভাইভ কৰিব ইমান টাইম। ত সেইটোৱে ভাবো মানুহৰ ইমান সৰুৰ পৰাই বেমাৰ হৈ আছে আৰু- আৰুএজনক দেখা পালো আ বাচ্ছা ল'ৰাকে দেখা পালো তাৰমানে একদম চুলি তুলি একদম পকি গৈছে। অ' চুলি একদম পকি গেছ চে তাৰ পিছত সেইটোও ভাবো বাবা ইমান সৰু বয়সতে তাৰ চুলি- চুলি পকিল।
অ' ইটো মই পঢ়িছিলো ইটো কি এটা ভিটামিনৰ অভাৱে
অভাৱৰ কাৰণে হয়, কিন্তু সেই যে ভিটামিনৰ অভাৱ তাৰ মাকৰ তাৰ দেউ তাকৰ চবৰে ঠিক আছে তাৰে কেনেকে ভিটামিনৰ অভাৱ। হৈ গ'ল ইমান সৰু, এতিয়া মানুহৰ উম, সেইটো হয়। সেইটোৱেতো, এতিয়া মানুহৰ যেতিয়া জন্ম হয় তাত গোটেইখিনি মানে ভিটামিনখিনি তাৰ শৰীৰত থাকে সেইটো বেছিভাগেই থাকে ক'ব গ'লে, মাক, অ'। বা যেতিয়া কেঁচুৱা এটা জন্ম হয় তেতিয়া মাকৰ পৰা মাক দেউতাকৰ পৰা যিখিনি পাব লগা সেইখিনি সেইখিনি গোটেই খিনিয়ে পায়, তাৰ বেমাৰৰ কোনো চিন চ কৰে থাকিব নালাগে ক'ব গ'লে তে বয়স হোৱাৰ লগে-লগে মানুহ যেতিয়া বয়স হয়, তেতিয়াহে মানুহৰ বেমাৰ হয়। কিন্তু সেই বাচ্ছাটোৰ আৰু কি বেমাৰ হ'ব লাগে কোৱাচোন ত' তেনেকে ভাবো। তেতিয়া তাক সেই কম বয়সতে মানুহ বুঢ়া বুঢ়া-বুঢ়া-বুঢ়া বুলি ক'ব যেতিয়া স্কুলত যাব। স্কুলত এডমিশন ল'ব তেতিয়া মানুহে জোকাব, অ'- অ'। বয়স সেইটোৱেই- সেইটোৱেই তাৰ যদি আজি যদি বিছবছৰ পোন্ধৰ বছৰ হয় তেতিয়া মানুহে তাক স্কুলত ফ্ৰেণ্ড বিলাকে তাক নুজোকাব নেকি। এই তুমি বুঢ়া হৈছা তোমাৰ চুলি পকিছে তেতিয়া তাৰ মনটো কিমান বেয়া লাগিব। ত' সেইটোয়ে মই ভাবোঁ মানে কি হৈছে মানে দুনীয়াত ইমান বেমাৰ পাতি ইমান মানে আ ইমান মেডিচিন ইমান ড ত' ইমান চাইণ্টিফিক ইমান চাইন্তিষ্ট থকাৰ স্বতেওঁ মানুহে
আজিৰ জীৱনৰ আ আজি মানুহৰ জীৱন যাপন কৰে কৰাৰ আপোনাৰ যে এটা মেডিচিন খাব লাগিব, মেডিচিন নাখালে আপুনি এমা ইমান কোনো মানুহো নাই যে এ জন্মত অ লৈ মৃত্যু যি এ মেডিচিন নাখায়।
মে সেইটোৱে সেইটোই ভাবো। সেইটোৱে যে মেডিচিনটো আমি মেডিচিন আগতে আমাৰ মাটো কয় আমি মেডিচিন
আৰু সকলোৱে কি ভাবে এই জ্বৰ হ'ল এই মেডিচিন খাই ল'ম, এই এইটো হ'ল কিন্তু মেডিচিনৰ যে ভিতৰত এটা টক্সিক কি এটা আছে, এইটো আপোনাৰ অ এটো আপোনাৰ এইটো ঠিক জ্বৰ ঠিক কৰি লৈ আহিব কিন্তু আপোনাৰ যিটো হয় যিটো
উম, সেইটো আৰু এক্সট্ৰা মানে কি কিডনীৰ প্ৰব্লেম হয় ন। মই এতিয়া ফাৰ্ম অ' মই এতিয়া ফাৰ্মাচীত গৈছিলো
বেছি পেইনকিলাৰ খাইলে আপনৰ আপোনাৰ এইটো কিডনীও ফেলুৱাৰ হয়।
কিডনী বোলে ফেইলাৰ হয়, অ' শুনিছো। এতিয়াই মানুহৰ মানুহৰটো কিডনীত মেইন কিডনী কিডনী মানুহৰ কিডনী থাকে দুটা এয়া কিডনী দুটাই যদি ফেইল হৈ যায় মানুহ কেনেকৈ খাব
কেনেকৈ খাব আৰু এটা কিডনীৰ অপাৰচনত কিমান টকা এইটো
লাখ লাখ টকাৰ দৰকাৰ হয় আৰু কিডনী কিডনীটো এনে পোৱা নাযাব না
অ হয় কিনি আন লাগিব আৰু কিনাৰ কাৰণেো টকা লাগে ন টকা টকা অ
সেইটো ক'ত পাব তেনেহলে সেই মানুহজন কব গলে অ ক কব গলে আমাৰ নিচিনাাতটো গৰীব মানুহতো মানে সেইবিলাক বেমাৰ হ'লে এলে ভগৱান গলে আমাৰ মানে সেইবিলাক উম কি কৰিব মানে ক'ব গলে মানে সেইবিলাক বেমাৰ হলে মানে এ ক'ব গলে আমি মৰিয়ে গ'লো আৰু
অ হয় দে
সেইটো আমি একো কৰিব নোৱাৰো সেইটো মানে যদিও বা ব্য্ৱস্থা আছে কিন্তু ইমান ইমান লাখ লাখ টকাটো আমাৰ নাই ন সেই কা আমি আমি যে আমি নিজৰ চিকিৎসা কৰিম আমাৰ আজি এনেকুৱা হৈছে যে ডেইলী লাইফত আমাৰ কিছুমান এখন ভাল কাপোৰ পিন্ধিব আমি উ নোৱাৰো এইখন ভাল কাপোৰ দেখিলে কিনিব মন যায় সেইখনত যাম যদি হাজাৰ টকা হয় সেইটোৱে আমাৰ পইচা নাই এতিয়া বেমাৰ পাতি হলে আৰু কৰৰ পৰা সেইটো আমি লৈ আহিম
এ মানি লও আপোনাৰ এটা হ ত আপোনাৰ এটা পচন্দ হৈছে কি চোবা আপোনাৰ কিন্তু আপুাৰ মইতো ভাবো এইটো কিনাৰ আগত মই ভাবো উ কিনো আৰু নকিনো কিনো এই মই ভাবো এইটো ভাবো তো এইটো সকলোৱে না নাভাবো এইটো সকললে নাভাবে এইটো কি কিছুমান ভাল লাগিছে লৈ লও
উম সেই সিহঁতৰ মানে সিহঁতৰ মানে টকা পইচাৰ অভাৱ নাই যিবিলাকত টকা পইচাৰ অভাৱ নাই সেই সিহঁতে মানে যি ইচ্ছা তাকে কৰিব পাৰে
পাৰো যে এটা সমুদ্ৰৰ পৰা যদি আপুনি যদি কিছুমান জয় জল লৈ লও ত' কিছু নহ'ব
উম মইো মইো ভাবো মাৰ মই নেচকী মলত গৈ ইমান ভাল ভাল কাপোৰবিলাক দেখা দেখো পইচাই নাই ইমান কেনেকে ল'ম তেতিয়া মনতটো অলপ বেয়া লাগে তেতিয়া আৰু ভাবো কেতিয়াবা মই যদি আজি পাঁচশ টকাৰ এখন চাৰ্ট লৈ যাওঁ এতিয়া ঘৰত মোৰ আজি আহ খাব অ অ শাক চবজি নাই শাক পাচলি নাই তেতিয়া ভাবো কৰৰত মাহে কি কান্ি খাব নয় নালাগে মই যদি এইটো পইচাৰে মই অলপমান শাক পাচলি লৈ যা তেতিয়া চবেই অ ছবি মলে ছবি মিলি খাই খাব পাৰিম সেইটো ভাল হ'ব মানে মোৰ কাপোৰখন কাপোৰ খতো আজি আছে কালি নাই
কাল নাই আ চ হা হা হা
মই সেইটো পৰতকে মোৰ ঘৰত আহি চবে মিলি খাব পাৰিম পেটটো ভৰি ভৰিব ভাল থাকিব ত' সেইটোয়ে ভাবো আৰু মই মানে কিবা এটা বস্তু বস্তু কিনাৰ আগতে মই আগতে এইটো বস্তু ঘৰত যদি কিবা এটা খা খোৱা বস্তু ল সেইটোোৱে মোৰ মোৰ কাৰণে বেছি ভাল
হ ৰাখি আছো হা পিছত কল কৰিম অ
আছে দিয়া অ অ দিয়া